অ শুনিছো শুনিছো। তুমি শুনা পাইছা? এই আছো ৰবা বাৰু এনে। তুমি?
এই এনেই আছো ৰ'বা চাহ তাহ খাই এনেই আৰু মোবাইল টো চাই বহি আছো আৰু তেনেকৈ।
অ মই অলপ ওলাই যাব ওলাইছিলো, বৰষুণ আহিলে ৰবা খালো খালো।
অ
অলপ ওলাই যাম বুলি ভাবিছিলো উম বৰষুণ দি আছে বৰষুণ দিলে অলপ ভালেই হয় আমাৰ প্ৰদূষণটো অলপ কমে বাহিৰত যি ধূলি বালি হৈছে
হয় হয় সেইটো হয়, আৰু তুমি চাবাচোন এই বৰষুণ এনেকুৱাকে বৰষুণ আহি থাকিলে তুমি অলপতে ধৰি লোৱা গুৱাহাটীত পানী হবই তুমি ওলাই যাবও নোৱাৰা হয় নে আৰু কিমান লেতেৰা পানী সেইবোৰ নলা নদ্ৰমা বোৰ বন্ধ হৈ যায় নেই সেইবোৰত কিন্তু আমাৰ প্ৰদূষণ প্ৰদূষণে হয় নে নহয়?
উম, নলা নৰ্দমাবোৰ বন্ধ হৈ যোৱাৰ ফলতো মানে মানুহ আমাৰ হাত থাকে হয় নে? আমি ধৰি লও বাহিৰত চিপছ খালো পানী খালো সেইবোৰ আমি কি কৰো সেইবোৰ আমি সে তাতে চাইডত পেলাই থৈ দিওঁ সেইবোৰ বৰষুণ আহিলে কি হয় আকৌ সেইয়া নলা নৰ্দমাত গুচি যায় ভাহি কেনে হয় নে তাৰ ফলত আকৌ কি হয় আমাৰ সেই পানী খিনি জমা হৈ যায় নলা নলাৰে পানী খিনি যাব নোৱাৰি আমাৰ ইয়াতে জমা হৈ যায় সেইখিনি যদি আমি যদি সেই তাত নেপেলাই এটা যদি ডাষ্টবিন এটা লৈক আমি ডাষ্টবিনত পেলাই দিওঁ তেতিয়া হ'লে সেইখিনি নহয়। যিখিনি আমি মানে এতিয়া ভোগ কৰিব লগা হৈছে সেইখিনি আমি ভোগ কৰিব নালাগে হয় নে?
হয় তুমি, তুমি ঠিক কথাই কৈছা আৰু চাবা প্ৰদূষণ কেনেকৈ প্ৰদূৰ্ষণ এতিয়া বৰ্তমান আমাৰ বৰ্তমান সময়ত আমাৰ অন্যতম ডাঙৰ সমস্যা হয় নে প্ৰদূৰষণৰ ফলত মানুহৰ জীৱ জন্তু হওক গছ গছনি আৰু সমগ্ৰ প্ৰকৃতিয় ক্ষতিগ্ৰস্ত হয় আচলতে প্ৰদূষণ নিয়ন্ত্ৰণ কৰাটো কেৱল চৰকাৰৰ দায়িত্ব নহয় মই ভাবো দেই, আচলতে আমাৰো নিজা নিজা দায়িত্ব আছে হয় হয় আৰু তুমি চাবাচোন এই তুমি এইমাত্ৰ কলাই হয় নে আমি বাহিৰত গলো এটাে চিপছ কিনিলো বা এটা পানী বটল কিনিলো কিন্তু খাই ফালে আমি নৰ্দমাতে পেলাই দিলো তাৰ ফলত কি হয় নৰ্দমাটো জমা হৈ যায় পানীতো আহিব নোৱাৰে সেইকাৰণে ৰাস্তাতে পানীতো ভৰ্তি হৈ যায় হয় নে তাৰ ফলত বানপানীৰ সৃষ্টি হয় আৰু বানপানীৰ সৃষ্টি এনেকুৱা হয় সাধাৰণ জনতাৰ যাতায়াতৰ ব্যৱস্থাটো বেয়া হৈ যায় হয়ানে বহুত অসুবিধা আহি যায় তুমিতো জানাই ন হয়য় নে নহয়
হয় হয় আৰু এনেকুৱা হয় অলপ পানী হলে আমাৰ নিজৰ যিখিনি গাড়ী মটৰ থাকে সেইখিনি ওলাই লৈ যাব নোৱাৰি। কাৰণ পানীত সেয়া ইঞ্জিন বিলাক বেয়া হৈ যায়। পানী লগাৰ ফলত ইঞ্জিন বিলাক বেয়া হয় কি হব গাড়ীখন বেয়া হব হয় নে নহয়।
হয়। হয়। একদম ঠিক কথা কৈছা তুমি আৰু চাবা আচলতে প্ৰদূষণ বিভিন্ন ধৰণৰ হয়। ধৰি লোৱা এই বায়ু প্ৰদূৰণ পানী প্ৰদূৰ্ষণ মাটি প্ৰদূৰ্ষণ শব্দ প্ৰদূৰণ হয়নে সেনেকুৱা বহুত ধৰণৰ আছে এইটো উুল্ চাপ পাইছো তুমি এই যে পানী পানী প্ৰদূষণ তুমি চাবা এই বানপানীৰ শৰীৰ হৈ আছে কিছুমান জেগাত বানপানী হৈ আছে তাত কিমান লেতেৰা পানী আহি আহে হয় নে কৰ কিমান লেতেৰা আহে সেইবোৰৰ পৰা আমাৰ নামা ৰোগে দেখা দিয়ে সেই তাৰ প্ৰদূষণ হয়নেে এই ব্ৰহ্মপুত্ৰ নদীতে চকাা তুমি মৰা জীৱ জন্তু হক কিমান লেতেৰা বস্তু পেলায় হেনে তাত কিছুমানে গা ধই কাপোৰ ধোৱ তাৰ পৰা আমাৰ বীজাণুটো লাগি আহেনেে নহয় সেইটো এটা আমাৰ প্ৰদূষণ নে কি কোৱা
হয় হয় হয় আৰু এতিয়া আমাৰ যিবিলাক পানীৰ চাপ্লাই হয় আমি এতিয়া নাজানো আাৰ পানীৰ চাপ্লাই বিাক কৰ' পৰা দিয়ে হয় ন কেঠ সেইবোৰ সেই নদ নদীৰ পৰাই দিয়ে আৰু সেই নদ নদীতো কিমান ধৰণৰ জীৱ জন্তু মৰে বা কিমান ধৰণৰ বীজাণু থাকে তাত সেই পানীবোৰ যিমানেই ফিল্টাৰ নহও কিয় সেই বিজাণু বোৰতো থাকি যায় ন কি কৰিব তোমাৰ হেৰিতটোহে ওপৰৰ বস্তুতটো হে আইৰনটোহে গুচাব পাৰে ভিতৰৰ বীজাণুতটো
চাবাছো তুমি এই যে ধৰি লোৱা বায়ু প্ৰদূষণ হয়নে এই কল কাৰখানা ধোৱা হওক বা যান বাহনত ধৱা আজিকালি তুমি জানাই গুৱাহাটীত কিমান যান বহন হৈছে হয়নে তাৰ ধোঁৱাও কিন্তু আমাৰ বাবে ত বায়ু প্ৰদূষণৰ ফলত আমাক বহুত কি হয় আৰু জাবৰ জোঁথৰ এই জাবৰ জোঁথৰ বিলাক যে প্লাষ্টিক বিলাক পুৰিলে তাৰ ধোঁৱটো ত বনাঞ্চল ধ্বংসৰ ফলত নাই বিশু এই বয় যে বতাহ নোপোৱাৰ বাবে ধৰি লোৱা হাঁ পানী চাক শ্বাস প্ৰশ্বাসজন জনিত বহুতো এনেকুৱা ৰোগ হয় হয়নেে আমি ৰাানোোৱে তুমি চাবাচোন আজিকালি কল কাৰখানা বিলাক কিমান হৈছে তাত ধুৱাই আমাক কিমান ক্ষতিগ্ৰস্ত কৰে আমাৰ ওচৰৰতো ধৰি লোৱাক সৰু ল'ৰা ছোৱালী হওক বা বৃদ্ধা হওক বা বয়োজ্যেষ্ঠ কিমান থাকে হয়নেে সিহঁতৰ কিমান অসুবিধা হয় নে কি কোৱা
হয় হয় তুমি ঠিকেই কৈছা একেবাৰে ঠিক কৈছা এতিয়া যাবা আমি ধৰি লও কৰ'বাত ওলাই গ'লো আমি দেখ পাম যে কল কাৰখানা এটা আছে আমি সেইটো নিজে এটা আইডিয়া কৰিব পাৰো যে কল কাৰখানা কিমান খিনি মানে ক্ষতি কৰিব পাৰে যে আমি যিমান দূৰ গৈ থাকিম চাবাচোন যিমান দূৰ গৈ থাকিবা তুমি বহুত দূৰলৈকে তাৰে গোন্ধটো পায়ে থাকিবা তাৰমানানে যিমান দূৰলৈকে আমি বন্ধুো পাইছো সিমান দূৰলৈকে আমি সেই বীজাু খিনি পায়ে আছো হ হয় নে নহয়
আমাৰ এখন বিয়া সভা হৈছে বা ধৰি লোৱা আমি ক'বাত পিকনিক খাবলৈ ওলাই গৈছো হনেে আমি বিয়াখনত কিমান হাজাৰ হাজাৰ মানুহ আহে ইমান হাজাৰ মানুহৰো কথা তা বতৰা চলি থাকে ইমান হাল্লা হৈ থাকে তাৰ মাজত কি হয়? আমি এটা চাউণ্ড বক্স এটা- একদম জোৰত আৱাজ একদম জোৰত লাউড স্পকাৰত দি পেলাই একদম লগাই দিওঁ হয় নে? তাৰ ফলত আমাৰ শব্দ প্ৰদূ্ষণ হয়। কাষতে ধৰ আমি চাব লাগিব যে কাষত আৰু মানুহ আছে ওচৰ চুবুৰীয়া আছে। ছে। ল'ৰা ছোৱালী বয়োজষ্ঠ বহুত আছে। বিয়া এখনতো এনেই মানুহৰ হাহাকাৰ হৈয়ে থাকে। তাৰ ফলত যদি যদি আমি এটা বক্স লগাই দিওঁ। সেইটো এটা শব্দ প্ৰদূষণ নহয়নে? আমি ধৰি লোৱা ক'ৰবাত পিকনিক খাব গৈছো- পিকনিক মানে যেন বক্স নিনিলে যেন নহয়ে হয় ন। বক্সত- নিলে যেন ফূৰ্তি কৰে তেনেকুৱা ধৰণৰ। পাছত যাই তাৰপিনে কি হয় তুমি চাবা। এই বক্স লগালে কাষত অলপ এই ওচৰ চুবুৰীয়া বিলাকৰ কষ্ট- ত হয় আচলতে। হয় নে? আচলতে মই ভাবো- ফূুৰ্তি আমি নিজে কৰিব পাৰো সেইটো আমাৰ মনটোৰ লগত কথা। মই মই নিজৰ কথা- কৈছো। আচল বক্স এটা লগালে যে ফুৰ্তি সেইটো নহয়। হয় নে? আৰু তুমি চাবা- নিক খাব গলে ডেকা লৰাবলাক একেলগে গ'ল সিহঁতে কি কৰে থৰি লৈ মাদক দ- সেৱন কৰে। হয়নে? সেৱন কৰি তেওঁলোকৰ হাল্লা- আৰু এইফালে বক্সৰ আও চাউন তেনেকুৱাখন মানুহৰ বহুত ক্ষতিগ্ৰস্ত হয় আচলতে। আচলতে মই ভাবো তেনেকুৱা কৰিব নালাগে। নে কি কোৱা?
হয় হয় তুমি একেবাৰে ঠিকে কৈছা। আৰু কি হয় তোমাৰ- হেৰিত চাবাচোন এয়া-
কোৱা।
তুমি হেৰিত চাবাচোন তোমাৰ এইয়া উম- কি বুলি কয়? য়া হস্পিতেল বিলাকৰ বাহিৰত কি কৰে মানুহে হৰ্ণ বজাই থাকে। সেই হৰ্ণৰ ফলতোতো সেই যত যিখিনি পেচেণ্ট খিনি আছে সিহঁতৰোতো অসুবিধা হয়। হয়- নে নহয়? সেইটোয়ে এটা আমাৰ শব্দ প্ৰদূৰন বুলিয়ে ক'ব পাৰি।
হয়।
হয় নে নহয়?
তুমি তুমি তুমি একদম ঠিক কথা কৈছা। আৰু কি হয় জানা আম যে ধৰি লোৱা এই মাত্ৰ মই কলো পিকনিক- খাব যোৱাৰ কথা কলো। হয়নে? শুনিছা? এ তাত চাবাচো আমি- গলো গলো আমি তাত ভাত খালো চাহ খালো- বিভিন্ন ধৰণৰ প্লাষ্টিক বৰ্ড তাতে ফেলাই তৈ আহো। হয় নে? তাৰ পৰাও কিন্তু আমাৰ প্ৰদূষণ হয়। আচলতে মই ভাবো আমি যেনেকৈ গলো আমি আচলতে- ধৰি লোৱা গোটেই খিনি এ গোটেই খিনি ধৰি লোৱা লেতেৰা বস্তু ভৰাই এটা- পলিচিঙতে কিবাহঁত এনেকে ভৰাই এজেগাত দম কৰি থৈ দিব লাগে। মই ভাবো তেনেকুৱা কয়। কাৰণ আমি পিছলে- আমিতো আহিলো সেই জাগাৰ পৰা। আৰু পিছলৈ আৰু তাত আৰু কোনোবা যাব পিকনিক খাবলৈ। হয় নে নহয়? সেইকাৰণে আচলতে মই ভাবো আমি নিজে আমাৰ নিজৰ- ধৰি লও আমি ঘৰখন যেনেকৈ পৰিষ্কাৰ কৰিবৰ কাৰণে আমাক কোনো ক'ব নালাগে মই ভাবো- যেন ওচৰ চবুৰীয়া হওক ৰাস্তা ঘাট আমি নিজেই চফ- চিকুণ কৰি ৰাখিব জানিব লাগিব। আৰু তুমি চাবাচোন এই যে- এই গছ ভূমিস্খলন হয় তুমি চাবাচোন। এই গছ গছনিবলাক কতাৰ ফলতো ভূমিস্খলন হয়। হয় নে? আচলতে আমাক গছ গছনি আমাক লাগেই। হয় নে নহয়? গছ গছনিৰ পৰা আমি অক্সিজেন পাওঁ, আমি চাহ পাও, ফল পাওঁ। হয় নে নহয়? এই গছ গছনিৰ- নোহোৱা হোৱাৰ আমাৰ তাৰমানে এনেকুৱা হৈছে যেন ব বহুতো ধৰি লোৱা- অ প্ৰদূষণ বহুত হৈছে গছ -গছনি আমাক লাগে এনে কি কোৱা তুমি?
উ হয় হয় তুমি একেবাৰে ঠিকে কৈছা। আমাৰ প্ৰদূষণ মুুক্ত কৰিব পৰা মেইন হেটটো হ'ল আমাৰ গছ গছনি ৰোৱা। প্লা তোমাৰ কাৰখানা বোৰ কাৰখানা বোৰ এনেকুৱা জোগাত খুলিব লাগে যত নেকি ওচৰ ওচৰ ওচৰে পাজৰে মানে মানুহ নাথাকে হয় নে য পোৱা মানে আমাৰ এই কাৰখানা ধোৱাটো মানে আমি নাপাওঁ সেনেকুৱা টাইপত কাৰখানা বিলাক খুলিব লাগে হয় কাৰখানা বিলাক বন্ধ কৰিলে আমাৰো অসুবিধা হ'ব আমি বহুত বস্তু পাই আছো সেইটো বন্ধ কৰিব নোৱাৰে কিন্তু এনেকুৱা জোগাতো কৰিবব পাৰে যত নেকি আমাৰ সেই প্ৰদূষণতটো আমাৰ ওচৰৰ আহি নাপায় আৰু তোমাৰ ধৰি লোৱা যোনটো আমাৰ শব্দ প্ৰদূষণ বা তোমাৰ কৈছ বায়ু প্ৰদূষণ সেইবোৰ মানে বেলেগ বেলেগ কাৰণত হয় তো আমি গোটেই ফালে আমি মানে চ চকু দিব লাগিব এতিয়া ৰাস্ত ৰাস্তা ঘাটে চাবাচোন তোমাৰ ৰাস্তা ঘাটত বহুতো হস্পিতেল থাকে বা মানুহৰ ঘৰ থাকে ৰাস্তাৰ কাষত যিবিলাকৰ ঘৰ থাকে সিহঁতৰ সেইয়া শব্দ প্ৰদূষনৰৰ পৰা কিমান খিনি ক্ষতি হ'ব পাৰে এজন ধৰি লোৱা বেমাৰী মানুহ এ এজন আইতা বা ককা এগৰাকি আছে যাৰ যাৰ ঘৰলৈ তোমাৰ ধৰি লোৱা হেৰিত ৰাস্তাৰ কাষত ত সিহঁতৰ কেনেকুৱা হ'ব পাৰে অৱস্থাটো হয় ন যে আমি ধৰি লোৱাক গাড়ী খন চললো এতিয়া ৰে ৰে আজিকালি দেখা পোৱা ৰেড চিগনেল যেতিয়া পৰি থাকে তাৰ পিছতো গাড়ী মানে ড্ৰাইভাৰ বিলাকে কি কৰি দিলে হৰ্ণ মাৰি থাকে সেইটো কৰিব নালাগে কাৰণ সেই ড্ৰাইভাৰজনেও দেখা পাইছে যে ৰেড চিগনেল টো পৰি আছে হয় নে নহয় বা সেই মানুহ কেইৰাক কেইগৰাকীও যাতে দেখা পাইছে যে ৰেড চিগনে পৰি আছে যদি ৰেড চিগনেল পৰি থকা দে খৈছে তো তাত হৰ্ণ মাৰিব লগা একো হেৰি নাই নহয় বিষয় নাই হয় নে নহয় কি কোৱা তুমি সেই শব্দ সেই হৰ্ণ মাৰাৰ ফলত এটা শব্দ প্ৰদূ্ষন হ'ল যাৰ ফলত সেই ওচৰ চুবুৰীয়া যিখিনি মানুহ আছে বা হস্পিতেল আছে বা তোমাৰ ধৰি লোৱা দোকান কোহৰ আছে তাত থকা মানুহখিনিৰ কি হ'ল শব্দ প্ৰদূষণ হ'ল কোনোবা যদি ধৰি লোৱা বেমাৰী মানুহ ৰোগীৰ কোনোবা আছে তেওঁলোকৰ কি হ'ব হাৰ্টৰ বেমাৰ থকা মানুহ হ'লে সিহঁতৰ হাৰ্ কষ্ট পাব বা কাণৰ ধৰি লওঁক কোনোবাত কাণৰ কাণৰ বেমাৰ আছে ত' সিহঁতৰ কাণত শুনাত শুনোতে মানে কষ্ট পাব হয় নে নহয় সেইবোৰ মানে আমিয়ে ধ্যান দিব লাগিব আমি গুৰুত্ব দিব লাগে
হয় হয়। আচলতে আমি নিজেই আমাৰ নিজকে আমি জানিব লাগিব আমি পৰিষ্কাৰ কৰিব ৰাখিব তুমি যে এই মাত্ৰ লাই গাড়ীৰ হৰণ বজোৱা হয় নে তোমাক মই কওঁ চাবাচোন এনে হ'লে স্কুলত যে ল'ৰা- ছোৱালী আনিব যায় সৰু ল'ৰা -ছোৱালী বিলাকক আজিকালিটো বেটাৰী ৰিক্সা বহুত ওলাইছে হয়নে তেওঁলোকে কি কৰে মানুহ আহিবই নোৱাৰে ইমান হৰণ বজাই থাকে তাৰমানে সিহঁতকে যেন আগে ৰাস্তাটো এৰি দিব লাগে তেনেকুৱা ক ধৰ নহয় তাৰ ফলত ল'ৰা -ছোৱালী বিলাকৰ শব্দ প্ৰদূষণ হয় সেইটো হয় নে আৰু তুমি চাবাচোন মি ধৰি লো ওলাই গলো আজিকালিতো বহুতেওতো মাদক দ্ৰব্য সেৱন কৰে হয় ন তাৰ ফলত কি হয় এই ৰছীগাৰত ধোৱা হওঁক বা গুট খাজাতীয় বস্তু তাৰ ফত ল'ৰা -ছোৱালী বা বয়ো্ষ্ঠ তেনেকুৱা অ অসুবিধা হয় বায়ু প্ৰদূষণ হয় হয়নে
হয় হয় ঠিকেই কৈছা আৰু এনেকুৱা হৈছে মানে উম ক কোৱা
আৰু তুমি চাবাছোন আজিকালি এখন মেডিকেলত আমি গ'লো আমাৰ কিবা বেমাৰ এটা দেখাবলৈ আমি গৈছোঁ হয় নে কিন্তু এনেকুৱা হয় ইমান মেডেল মেডিকেলখনন ইমান লেতেৰা হৈ থাকে এই মাদক দ্ৰব্য সেৱন কৰি উ চাৰুফালে যেন পিক ইমান লেতেৰা কৰিছে মোৰ এনেকুৱা ভাৱ হয় যেন তাৰ পৰা আমাৰ গাত বেমাৰ লাগিহে আহে আচলতে সেইবোৰ এটা প্ৰদূৰ্ষণ হয়নে নহয়
হয় হয় তুমি ঠিকেই কৈছা সেইবোৰ চাফা কৰি ৰখাতটো আমাৰ দায়িত্ব হয় নে এখন হস্পিতেল যেতিয়া আমি ব্যৱহাৰ কৰিম খনক চাফা কৰি ৰখা এখন স্কুল যেতিয়া আমি ব্যৱহাৰ কৰিম স্কু ল খনক চাফা কৰি ৰখাৰ দায়িত্বটো আমাৰ যেনেকে আমি ঘৰ এখনক চাফা কৰি ৰাখা নিজৰ ঘৰ বুলি ভাবি চাফা কৰি ৰাখো তেনেকে স্কুল বা হস্পিতেল খনো আমি নিজেই চাফা কৰি ৰাখিব লাগিব। আমাৰ ওচৰ চুবুৰীয়া আমাৰ ৰাস্তা ঘাট যিখিনি আছে সেইখিনি চাফা কৰি ৰাখাটো দায়িত্বটো আমাৰে হয় নে নহয়।
হয় হয়। তুমি একদম ঠিক কথা কৈছা আচলতে কেনেকুৱা তোমাৰ মোৰ দৰে ধাৰণা বিলাক সকলোৰে এক হওঁক মই তেনেকৈ ভাবোঁ হয়নে আমি ইজনে সিজনে আমি লগ হৈ আমি সকলোৱে তাৰমানে এনেকুৱা হ'বল যেনেকুৱা ঘৰখন চাফ পৰিষ্কাৰ হৈ ৰা ৰাখো তেনেকুৱা মই ভাবো আচলতে আমি ৰাস্তা ঘটো পৰিষ্কাৰ কৰি ৰাখিব লাগে হয় হয়।
কাৰণ আমি কিছুমানে কি কৰে দোকান পোহৰে গ'লে সেইবোৰ লেতেৰা কৰি ৰাখে সেইবোৰ আমি কৰিব নালাগে। কাৰণ দোকান এখন বেলেগে খোলা হয় ত' সেই মানুহজনে যেনেকে চাফা কৰি ৰাখিছে আমিও সেই খনত গ'লে তেনেকে ৰাখিব লাগে হয় নে নহয়।
হয় হয় পিছে তোমাৰ লগত আজি কথাতি বহুত খিনিয়ে ভাল লাগিল তোমাৰ পৰা নজনা কিছুমান বহুত কথা শিকিলো আৰু মই ভাবো তোমাৰ আৰু মোৰ দৰে ধাৰণাবিলাক সকলোৰে একে হওঁক তেতিয়া হয়তো অসমখন অসমখন প্ৰদূষণ মুক্ত হ'ব চাগে পিছে আজিলৈ এৰিছো হা ধন্যবাদ।
দিয়া দিয়া ধন্যবাদ।